অহ, কি কৰি আছ? এয়া শুব লৈছো তই? মই এয়া তাৰে শুবলে লোৱা নাই আৰু ভাত খোৱাই নাই খামহে কাৰেণ্টো গুচি গৈছিলে জাচ আহিছে আৰু অলপ হাৱা খাইছোঁ সেদনাখনে কিমান ল'বিনো? ভাত হৈ গ'ল তাকে এই পাতিপাহাৰ পৰা এইকেইটা আহি পোৱাহি নাই তাকে ফোন মাৰি - মাৰি গালি পাৰি আছে নবৌৱে
অহ
আহি পোৱাহি নাই আহিছো গৈছো- গৈছো বুলি কৈও আহা নাই।
অহ
ভাত- চাত ৰেডি মাংস ৰেডি
অহ, কি মাংস?
হুমউ
কি মাংস
হয় ভাইটিহতৰ দোকানত মানে হাঁহ কাটিছিলে তাৰপৰা যদি মানে এটা যদি মানে কটা মাংস কিনিলোঁ হয় হেৰি পৰিলেহেঁতেন মানে তিনশ কি পাঁচশ পঞ্চাশ টকাকে লয় কটা হাঁহ কেজি তাপা তাপা সেইটো সেইটো হাঁহত মানে ডেৰ কেজিমান আছিলে তাৰপৰা গোটাকে পাঁচশ টকা তাৰপৰাই ভাবিলোঁ কটাটো নিয়াতকৈ ডাইৰেক্ট হেৰিটো লৈ যাওঁ
পাঁচশ টকা দি এতিয়া মানে তিনিশ গ্ৰাম মাংস বেছিকৈ পালোঁ। এক কেজি তিনিশ টকা ওলাইছে বেছিকে পালো না। চোতাম আৰু তাকে ঠিককে খাম আৰু শুধাই পুৰাই খাম গৰমত হাঁহ খাব লাগে তাকে যেনিবা হাজাৰ হা প্ৰেছাৰ আছে সি খাব নোৱাৰে আৰু।
মৰিব
উম মই সব চোতাই দিও
উ
হম
বেমাৰ হয়
উম উম ককাই শুলে নেকি
অ হাপাই আছে
অ কিবা হুলস্থূল কৰা নাই নি
নাই নাই
আহ
কিহৰ হূলস্থুল কৰিব
উম
ভল্টেজ নাইও একদম ফেনৰ
অ
নইনবোৰ কাটি কাটি দিব গৰম দিন আহিলে গলটো চালছ নিদিয়ে।
একদম খেচেৰা দিনটো হৈছে গৰম দিনটো মানে গৰম দিনটো ভাল লাগে কিন্তু মানে অ হেৰি আকৌ কাৰেণ্ট কাৰেণ্টৰ খেলি মেলি বহুত কৰে গৰম দিনত অ এতিয়া তোৰ আমাৰতো একদম সাতটা বজাৰ পৰা দহটা বজালৈকে তোৰ একদম পূৰা কাটি দিয়ে তিনিবাৰ চাৰিবাৰ কাটি দিয়ে।
তেনেকে নাগাটে বাৰু আমাৰ দেই ইমান
আমাৰ কাটি দিয়ে আক দিয়ে মানে দহ মিনিট কাটিব আকৌ দিব কাৰণ মানুহকো দহট মানলৈকে লাগে ভাত চাত খাই মেলি খোৱা সময়ত হাৱা খাই শুই যায়। দিনতো কাৰেণ্টটো দিনতো লাগে দিনত ইমান দৰকাৰ নাই ৰাতিয় কাৰেণ্টটো কাটি থৈ দিয়ে তাৰ পৰা ৰাতি বাৰটা বাৰটা বজাৰ পৰা পূৰা কৰেণ দি থৈ দিব
হ
বিলটো এনে আহি যায় তেতিাহনে বহুত মানে এইটো। গত মানে মাথা মাৰিছে এইটো
অকে
উম বাকী তোৰ হেৰিয়ৰ বিজনেচটো ক কেনেকুৱা চলি আছে।
উম ঠিকে আছে বাৰু বৰ্তমান
অ কিন্তু ভাল মথা এটা মাৰিলি দেই তোৰ এতিয়া নিজেও পইচা ওলাই থাকিলে এফালে তোৰ এইটো বিজনেচো ধুনীয়া চলিছেতো পনীৰৰ ঘৰত নিজে বনাওঁ, একো হেল্পাৰ নাই।
এ নিবা আ তুমি।
হুম?
তুমিও নিবা আকৌ।
নিব লাগিব। মইতো কন্টেক্ট কৰিয়ে দিছিলো ন যাত্ৰাক বোলো পনীৰ লাগিলে কন্টেক্ট কৰিব। একদম পৰা কম দামত দিয়া হ'ব।
অ।
তই যদি পোষ্টাৰ কেইখনমান বনাই যদি চেণ্টাৰ চেণ্টাৰে মাৰি দিয়, তোৰ তেতিয়া আৰু লাভ হব আৰু অলপ উন্নতি হ'ব। মানুহে ভাবিব অ কম দামত। যেতিয়া ধৰি লও দোকানৰ পৰা কিনিব গ'ল পাঁচশ টকা তই দিলি। তিনছ টকা, দুইশ টকাতো বাচিব।
লাগিব লাহে লাহে খুলিছো অ।
উ পোষ্টাৰটো মানে বনালে মানে বেছি পইচা খৰচ নহয়তো।
বাও।
উম।
তথাপিও এতিয়া খৰচ আছে ন। গাখীৰ-চাখিৰ আনিব লগা হৈছে।
গাখীৰটো পূৰা মানে পেক গাখীৰ লাগে নে? পাউদাৰ গাখীৰটো বনাবি।
উ পাৰি।
ক'বালে কেলে ভাল লগে গম পা নে নাই। যোনটো, যোনটো বস্তু মানে গাখীৰত যদি মছলা চছলা দি খাব নোৱাৰি সেইটো বস্তু পনীৰটোতো গাখীৰ পৰা বনায়। তাততো মছলা চছলা দি মেলি বনোৱা হয়টো। মানে টেষ্টটো নাপাওঁ।
উ খোৱা পাই
মই নাখাওঁ।
উম। ইমান দেৰি কৰিছেনে? থবলৈ গৈ অহাই নাই।
অহাই নাই। এইকেইটা তেনেকুৱাই। এইকেইটা অ অকল ঘূৰিব পালেই হ'ল আও। মন নগলেতো
তাকে।
নকৈ ভালে কৰিলো। এনেই ৰাতিখন গৈ পেলাই ৰাতি বাহত গৈ এনে দেউতাক‌ থৈ আহোঁ।
কেলে‌ নগলা বা?
ইনে নগ'লোঁ। মন নগ'লে।
উম।
নাই যোৱা মইও। মন গলে গ'লো হয়। মন নগলে নগ'লো। মই মন গলে যাওঁ, মন নগলে নাযাওঁ।
ওহ।
আজি মন নগ'লে ভাগৰ-ভাগৰ লাগি আছে। পানী সিচা হেতেন বেয়া‌ টোপনি ধৰিছে। ভাত খাই পেলাই আৰু
হুমগে আও।
‍অহ।
চাৰ্জো নাই মোবাইলৰ। চাৰ্জটো মৰ্ণিঙে দিয়া, আজি দিয়াই নাই চাৰ্জত। মানে কালিয়ে
কিমান আছে?
এতিয়া বৰ্তমান আছে টুৱেণ্টি টু।
উম।
মৰ্ণিঙে চাৰ্জ দিয়া। আজি চোৱাই নাই মবাইল। মাছ মাছ ধৰিলো আজি বহুত কষ্ট হ'ল। মাছ ধৰা মানে বহুত দ দ
বাৰটা বজাৰ পৰা চাৰিটা বজা লৈকে এইয়া মা
চাৰ্জৰ লগতে মানে মোৰ পাৰ্চেলৰ ফোনটো আহিব ন। সেই ফোনটো কেনেকে দিম সেইকাৰণে ফোনটো মই থৈ দিছোঁ। হো?
হয়।
পাৰ্চেল অহাৰ পিছত মানেতো পাৰ্চেল অহাৰ পিছত আৰু সেই সময়ত টাইম নাই আৰু সেই সময়ত মোবাইল চাৰ্জত দিয়া
হোহ।
আজি আজি মানে বহুত কষ্ট হ'ল মাছ দি এনেই ভাল লাগে মানে এই পুখুৰীত যেতিয়া লগৰ কেইটামান লগত ধৰি ভাল লাগে। লগৰবগৰ লগত মানে ধৰি পেলাই আৰু কিবা এটা ভাল লাগে মজা লাগে মাছ মানে কিন্তু আজি কষ্টটো হ'ল কিন্তু মাছ পালো ধৰি লও এতিয়া তিনিটা পুখুৰীত দেৰ কেজি মান মাছ পালো বহুত কম পালোঁ। নাহ বেছি ভাগৰ লাগিছিলে বেছি মানে পাব লাগিছিলে কিন্তু কম মাছ পালোঁ।
থাকিলেহে পাবা মাছ এনে কৰ পৰা‌ পাবা
উম মাছটো আছিলে বটিয়া মাছ বটীয়া মাছে বহুত পালো না সেইটো মাছ যদি আমি এতিয়া যদি বেচিলো হয় পালো হয় কিন্তু বটিয়া মাছতো মানে বহুত ভাল নহ মানুহৰ কাৰণে
হোম।
মানে সেই বনৰীয়া মাছবোৰ মানে ভাল হয়।
বনৰীয়া মাছটো মানে কি হয় মানুহৰ কাৰণে ভাল খালি এই চালনী মাছটো খোৱাতকে মানুহে ধৰি লোকেল মাছটো খাব লাগে।
অহ।
আৰু ব্ৰইলাৰ এতিয়া ব্ৰইলাৰটোৰ মানে কি হয় যোনবোৰে কাম কৰে কষ্ট কৰি থাকে সিহঁতি ব্ৰইলাৰ খালে সিহঁতক সিহঁতক ইমান হেৰি নকৰে মানে
উহ।
সিহঁতৰ সিহতৰ ইমান প্ৰবলেম নিদিয়ে আৰু যোনবোৰে ঘৰত বহি থাকে পূৰা ইানে কষ্টৰ কাম নকৰে সিহঁতি ব্ৰইলাৰ খালে মানে সিহঁতক বেছিকৈ হেৰি কৰে মানে। বোৰেমাৰোৱা চাাকে বইৰাাৰো পৰা মেিছে ন।
উম তুমি খাবা।
আহ
এ মোৰ চলি যায় আমি হলেও সৰু ল'ৰা ন এতিয়া আমাৰ আমিত আমাৰ ছ প্ৰ জন্ম যায়। উথা নাই মানে। বিশেষক এইটো বুঢ়া বু় সৰু ল'ৰা ছালী মাকী মানুহ এতিয়া তহতৰ নিচিনা ব্ৰইলাৰ খাবই নালাগে।
আহ কলে।
মানে খাবই নালাগে মানে।
তুমি নাগে আমি কেনে জানাই মই কি বুঢ়ী হ জানাই।
উ নহয় মানে এইটো মানে বস্তুতটো ছোৱালী মানুহৰ কাৰণে বহুত প্ৰব্লেম নাই।
উম উম।
ছোৱালী মানুহৰ কাৰণে বহুত প্ৰব্লেম হয় মানে এইটো।
একে
স।
হয় ভাল চবৰে।
ঘৰত ভালে আছে বাৰু। চব ঠিকে আছে ভ।
মাত পিছে ন।
সমাৰ ভাল হেৰি তই এনেই ভাত পানী কি খালি।
মাত মাংস মা কি হেৰি ৰঙালাও পন।
অ অ মই ভাতটো খাই লওঁ নেকি হ'ব নেকি?
উম।
উম। তাকে ভাতটো খাই লওঁ অকণমান।
অ আহিলে নেকি?
উম অহা নাই আমি খাই দিওঁ সিহঁতি আহি পেলাই খাই থাকিব আমি খাই দিওঁ ভাতটো।
দাদা যোৱা নাছিলে জানো।
হা। অ দাদা নগলে হেনো দাদা আছে। চেণ্টাৰ গৈছিল আৰু মই মানে লগত গৈছিলো যে মই মই চাগে মই ভাবিলো মানে। গ'ল বুলি আহিলে লগত নগ'লে চেণ্টাৰ পৰা ঘূৰি আহিছে।
আহ অ।
মই ঘৰ আছিলোঁ যে গৰ নাপা।
অ খাই বাৰু ঘৰলৈ যাবা দিয়া ন খাবহি।
এ সহঁত বুতটাইম লাগিব ন খাইৈ সেনে হ'ব তেতিয়া আৰু।
অ।